শুনা পাইছে ন উ মই এতিয়াহে আজৰি হৈ ফোন বিলাক কৰি আছো।
অ মইয়ো আজৰি হৈ ললো। আছোঁ আছোঁ ঠিকেই খালি অকমান ভৰিৰ বিষ অলপমান হয় আৰু আজি, মাছৰ তৰকাৰী।
অ কোনোবা আছে নে নে অকলে আছে?
অকলে আছোঁ।
অ অ অ
অকলে আছো শাহু আহাৰ কথা আছিলে, কিন্তু সেই কৰবাত কৰবাত গৈ পেলাই দেখোন বেলেগত আছে গৈ মানে মাকৰ ঘৰত আছে ভনীয়েকৰ ঘৰত আছেগৈ এতিয়া নাজানো কাইলৈ আহিম বুলি গৈছে নাজানো আৰু।
অ মানে ঘূৰিছে আৰু
অ সেইয়াই মোৰ তাত থাকিম বুলি কৈ মানে ঘূৰি আছে আৰু।
তেওঁ ওলোৱা নাপাই চাগে তেনেকে ওলোৱা নহয় ন। কেতিয়াবা ওলালে মানে গোটেইখন ঘূৰি ভাল লাগে ন। পুৰণা মানুহ বিলাক পায়
অ', সেইটোৱে ঘৰৰ মানুহৰ হেই ঘৰত গৈ আছে মানে নিজৰ ঘৰৰ
উম গম পাইছ, উম নেকুৱা হে বহুত বছৰ মূৰত ওলালে। ফেমিলি মানুহ বিলাকক পালে মানে এৰিব মন না নাজানো পুৰণা স্মৃতি মনত আহে আৰু।
সেইটো হয়।
উম
আৰু সেয়া ওলা-ওলাবলৈও নোৱাৰে নহয় ঘৰৰ পৰা হা, কি?
ডিউটি গৈ আছে বুলু?
অ ডিউটি গৈ আছো। ঐ আছো, ডিউটি গৈ আছোঁ।
অ উম উম উম
ডিউটি বাৰু ডেইলি -ডেইলিয়ে গৈ আছু। তেতিয়া। হেৰি কাৰণে কি কয় আমাৰতো সেই এই খাৰুৱা তেল যে কমিছে বুলি ৱৰ্ক ফ্ৰম হোম উত্তৰ প্ৰদেশত দিয়া বুলি গম পায়নে?
অ' অ' শুনিছিলোঁ। এতিয়া চবতে নিব নেকি?
আমাৰ নাজানো দে।
আপোনাক দি লাভ নাই, এনেই মানে অসমতো সেই ব্যৱস্থাটো কৰিব বুলি শুনিছে নেকি, অ', মই সেইটো, অ', অ'। অ অ মই আজি এটা পালো কি ছমাহলৈকে কোনো কৰ্মচাৰী বা অ এনেকুৱা চৰকাৰী হেৰি ব্যক্তি মানে কোনো হেৰিত অ বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব বুলি কৈছে ছমাহলে উম।
এইকেইদিন দিয়ে আছে বাৰু
চৰকাৰেতো সকলো মানুহকে কৈছে। কলে হেনো বিদেশ ভ্ৰমণটো বাতিল কৰক। আৰু মিঠাতেলৰ ব্যৱহাৰো কম কৰিবলৈ দিছে, আপুনি গম পাইছেনে নাই?
কিয় বা? মিঠাতেলটো আমাৰ অসমততো-অসমতো মিঠাতেল আমিতো ঘৰৰ পেৰা তেলে খাওঁ, তেনেকুৱা। গম পোৱা নাই সেইটো দাম বহুত-বহুত বাঢ়িছে, সেই হেৰি, মামাই দেখোন ফ্ৰীতে দিছেই নাজানো আৰু কি হৈ আছে নিজৰে খবৰ লবলৈ সময় নাথাকে, ক'ৰ দুুনীয়াখনৰ খবৰ লম।
অ', তাকেহে, মামাই আজি শপত গ্ৰহণ আছিলে, কালি আছিল নেকি? অ' কালি আছিলে, অ' অ' কালি শপতগ্ৰহণ কৰি আজি মুখ্যমন্ত্ৰী হৈয়ে, মামাই নতুন নিৰ্দেশ দিলেই মানে যে ফ্ৰী ষ্টাইল দছটা পোন্ধৰৰ পৰা পাঁচটা পোন্ধৰলৈ।
হয় নেকি? দছটা পোন্ধৰ কৰিলে, আগতেটো নাইন থাৰ্টি তেনেকুৱা আছিল ন?
এনেকুৱা আছিলে, দছটা পোন্ধৰৰ পৰা পাঁচটা পোন্ধৰলৈ, নহয় নাইন থাৰ্টি নহয়, দছটাই আছিল বাৰু।
অ'
আধা ঘণ্টা বেছি কৰি দিছে মানে, পোন্ধৰ মিনিটকে পোন্ধৰ মিনিট নহয়, পোন্ধৰ মিনটকে মানে আধা ঘণ্টা এটা বহাই দিলে। দচটাত
বহাই দিছে, অ', অ', অ', ৰ'বা ৰাতিপুৱা চা চাগে দৌৰা দৌৰি হয় কাৰণে নেকি
জানো কিয়
মহিলা, মহিলা খিনিৰ বিশেষ অসুবিধা হয় ন ৰাতিপুৱা সময়ত দৌৰা-দৌৰি মানে ঘ ঘৰত থকা খিনি কথা কোৱা নাই, এনে যিখিনি ধৰক আপোনালোকে ধৰক ঘৰৰ কাম কৰি মেলি অফিচ যোৱা দেৰি হৈ যায় গে ন, ৰাতিপুৱা ৰাতিপুৱা
অ, মইতো এতিয়া শ্ল' হৈ গৈছোঁ ন, সেইকাৰণে মোৰ যাওঁ তে যাওঁতে, বহুত দেৰি হৈ যায় মানে, কিন্তু এ এতিয়া আকৌ অৰ্ডাৰ দিছে মানে, টাইমত গৈ পাব লাগিব। সেইকাৰণে কেতিয়াবা মই ৰাতিও বনাই থৈ দিওঁ তৰকাৰীখিনি
অ, অ। এইটো আপোনাৰ চাগে হেৰিটো অকন মাৰ্চি হ'ব চাগে।
অ', তাকে কিবা, ভৰি বিষাই উম, মোৰ মানে সেই ইটোৰ ভিতৰত খোজকাঢ়িব দৰকাৰেই নাই আৰু খোজ কাঢ়োঁতে কাঢ়োতে মানে ভৰিৰ বিষ হৈ যায়।
বেছিকে নকঢ়িব, বেছিকে মানে আপোনাৰ বেছি মুভমেন্ট কৰি ও বেয়া ন, বডীত। মানে যিখিনি কাম কৰি থাকে আপোনাৰ সেইখিনি কাৰণে জ যথেষ্ট, খালী আপুনি ৰেষ্টত থাকিব লাগে, সেইটোৱেই। মানে কামো কৰি থাকিবলে, আপুনি এইটো ধৰক এতিয়া বেলেগ মানুহো নাই ন নাই, নাই মানে কাম কৰিব লাগে এ কাম মানে অতিমাত্ৰাৰ কাম নহয়, আপুনি যেইখিনি কৰি আছে আপোনাৰ কাৰণে, ধৰক খোৱা বনাইছে, গা-পা ধোৱা, অফিচলৈ ওলাই গৈছে, সেইখিনি আপোনাৰ কাৰণে ব বৰ্তমান যথেষ্ট কাম। আৰু তাতকে বেছি মানে আপুনি বেছি খোজকাঢ়ি না থাকিব সেইটো মানে আপোনাৰ পিছত প্ৰব্লেম হৈ যাবগৈ পেইন আহিব সোনকালে। মানে যিমান, যিমান পাৰে আপুনি ৰেষ্টত থাকক।
অঁ, কোনোবাই কোনোবাই কৈ থাকে যে সেইকাৰণে মই আবেলি আহি খোজকাঢ়ি থাকোঁ।
নাই নাই বেছি খোজ নাকাঢ়িব এতিয়া আপোনাৰ টাইম আহি আছে ন গতিকে আপুনি ইমান বেছি হেৰি কৰি নিদিব আপোনাৰ কাৰে প্ৰব্লেম হ'ব আপুনি যিমান পাৰে শ্ল'লি কৰিব, কাম বিলাক। শ্ল' হ'ব। সেইটো একো নাই, সেইটো মানে একেবাৰে ধৰক, আপুনি অক, অকল বিচনাতেই পৰি থাকে। একো কাম এতিয়া আপোনাৰ প্ৰব্লেম হ'ব কিন্তু আপুনিতটো ধৰক নিজৰ অ নহয় আপুনি ধৰক আপুনি ধৰ কামখিনিতো কৰি আছে ন, সেইখিনি আপোনাক মানে এইটো সময়ত সেইখিনিয়ো যথেষ্ট। তাতকে বেছি শুলে মানে, মানে ভাগৰ অৱস লাগিব।
উম, সেইটো হয়।
সেইকাৰণে আপুনি যিমান পাৰে ৰেষ্টত থাকক বহুতটো ৰেষ্ট দিয়ক এতিয়া আপোনাৰ মানে পুৰা হেৰি হৈ আহিছে টাইম আহি আছে ন আৰু কোনোবা ক'লে মেলিলে, আপুনি ইমান কাম নকৰিব, হেভি কাম নকৰিব।
অ', বেলেগে খুব কয় নহয়, দিহা পৰা
নাই, এইবিলাক ধে এইবিলাক পাই থছো কিন্তু আপুনি মানে এই বিলাক ধৰক নামোতে কৰোঁতে শ্ল'লি শ্ল'লি কৰিব। মানে খৰকে নামি যাওঁ, হেৰি কৰো, কিন্তু আপোনাৰ যিমান ভাগৰ লাগিব মানে হাৰ্ট বিটটো বাঢ়িব ন? তেতিয়া আপোনাৰ মানে সেই, বেবীটোৰো সেই তেনেকু োৱা হৈ যায় ন কি কণ্ডিশন হয়
উ উ
সেইটো কাৰণে, আপুনি মানে, যিমান শ্ল'লী কাম বিলাক, লাহে লাহে সময় মানে আপুনি বেবটোক কেয়াৰ কৰাটো আপোনাৰ কাৰণে বহুত মানে
গোৰোত্বফলত সেয়ে লাহে লাহে কৰোঁতে কৰোঁতে মোৰ অফিচ যাওঁতে বহুত দেৰি হৈ যায়গৈ
অ
সদায় মানে এঘাৰটা বাজি-বাজি গৈছিলেই প্ৰায় মানে। এতিয়া আকৌ নতুনকৈ অৰ্ডাৰ দিছে, উ গৈ পাব লাগে সোনকালে। আকৌ দৌৰা দৌৰি হৈছে আৰু অলপমান।
অ-অ দুদিনমান হেৰি কৰাৰ পিছত আপুনি এ, হেৰিখন দি দিব ডক্তৰৰ পৰা। লিখা ল'ব এখন লাগিলে কাগজ যে আপোনাৰ অলপ প্ৰব্লেম গতিকে আপুনি অলপ হেৰি হয়। অ', আপোনাক যাতে মাৰ্চি কৰা। তেনেকে কিবা এটা কৰি পেলাই অ। তেনেকে ধৰ যদি আপোনাক অৰ্ডাৰ দিয়ে তেনেকে কিবা আহিলে প্ৰথমেটো এক একো নকয় ন অলপটো অৰ্ডাৰ বা এনেকে কিবা এটা দিব। তেতিয়া আপুনি সেই ডক্তৰক কৈ পেলাই লিখাই ল'ব। উম।
ক'ব লাগিব। আপোনাৰ ভৰি-ভৰি ফুলিছিল নে?
অ মোৰ ফাৰ্ষ্ট বেবিৰ টাইমত ফুলিছিলে একদম ভৰি হাতী পোৱালি নিচিনা হৈছে ভৰি ফুলি। মোৰ মানে, পানীতটো বেছি হৈছিলে বডি মানে ফ্ল ফ্লুত যোনটো ফ্ অ ভৰি ফুলিছে যদি আপোনাক মানে এতিয়া মানুহ দৰকাৰ হৈছিল অকণ মানে মাজাজ চাজাজ কৰি দিলে ভাল লাগে। আপুনি হেৰি কৰিব শুওতে ভৰি ফালে গাৰু এটালৈ ওখ কৰি শুব।
ল-ল'ব লাগে ন।
অ', ভৰিত, আপুনি ভৰিতো ধৰক অ', অকন মানে ওখকে থ'ব লাগে। তেতিয়া মানে প্ৰণামীটো মানে ভৰিলে নাযায়গৈ বাৰু অকনমান হেৰি হৈ থাকে। আৰু সেই মানে সেইকাৰণে খোজকাঢ়িব লাগে কিন্তু অতিপাত খোজ খোজকাঢ়িব ৰুমটোৰ ভিতৰতে যিখিনি কৰি আছে সেইখিনি আপোনাৰ কাৰণে ইনাফ আৰু।
ৰুমটোৰ ভিতৰত অহা যোৱা চলি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
উ অ সেইটোৱে তাক কে বেছি আপুনি বোলে আহি পায় আকৌ বোলে খাই বৈ উম।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
উম, উম, খোজকঢ়াটো বেছি নকৰিব। যিকন কৰে সেইখিনিয়ে। নাই নাই। আপুনি এই মানে ভৰিখন অকনমান মালিচ কৰি দিলে আপুনি খুব মানে আৰাম পায় মোৰ তেনেকুৱা হৈছিলে মোৰ মানে হাজবেনণ্ডে সেই অফিচতৰ পা অহা পিছত হয়ে। ৰাতি অকণ, ৰাতি হওঁক, হেৰি হওঁক মানে মোক মাছাছ, মানে ভৰিখন মালিচ কৰি দিবই লাগে মানে নহ'লে মানে মই নোৱাৰো মানে ইমান কিবা গধুৰ গধুৰ লাগে। এ, এনেকুৱা তেওঁ মানে যথেষ্ট কেয়াৰ ল‌‍‍'লে বাৰু। সেইটো সেইখিনি ক্ষেত্ৰত মানে মানে মোক বহুত ভাল পালো
উম।
এতিয়া, সেই, সেইকাৰণে মানে ল মানে মানুহ আপোনাৰ দৰকাৰ হব কপককে আপুনি উঠো উঠিব নোৱাৰিব কোনোবা ত আছতে হানি ধৰিবস্ক্স সেই তেনেকুৱা হয় মানে মোৰ মই মানে পাইছো তেনেকুৱা উম
তলুৱাটো? কিয়, বাওঁ ভৰিখন কিয় বিষাইছে?
ডক্টৰক ডক্টৰক বাৰ কনচাল্ট কৰিব যদি মানে আপোনাৰ, বিষটো, বিষটো মানে ধৰক কন্টিনিউ হৈ আছে। তেতিয়া আপুনি আমাৰ ড্ৰাগ্টৰৰ লগত কনচেল কৰিলব
অ'। এনেটো প্ৰেচাৰ পৰে বাৰু। দু খন কৰি হ'ব লাগে কিন্ত মই বাওঁ ভৰিখনৰ তলোৱাটো বাবে বি বহি থাকিলে, ধৰি লওঁক, মোৰ বাওঁ ভৰিখন, মোৰ ঘপ মানে উঠিব নোৱাৰোঁ। আপোনাৰ লেঙেৰা যোৱা টাইপৰ অকণমান
অ হয় হয় হয় তেনেকুৱা হয়। উম উম হয় মইতো আপোনাৰ আহ মোৰ বাওঁ চাইদেই আছিলে। বাওঁ চাইডে মানে, একদম খোচ মাৰি ধৰা নিচিনা লাগে, উঠিব নোৱাৰোঁ। মোক মানে তেওঁ ধৰি উঠাই দিয়ে।
পেটটো লাগে ন?
অ মানে এটা চাইডে মানে কিবা নিচিনা কৰি ধৰে মই মানে ইফালেও কাটি হ'ব নোৱাৰো। সি ইফালে কাটি শ ন ওপৰলে মই কৰি থাকো যে তাৰ পিছত কাটি হওঁতেও বাা এনেকুৱা মানে হেল্প লাগে মানে এজন মানুহে ধৰি দিলেহে মানে ধৰি কৰি দি এ অকনমান মানে হেৰি থাকো তেতিয়া। তাপা ৰাতিপুৱা, ৰাতি আকৌ ধৰক, পেচাব কৰা লাগিলেও, হে, উঠিব নোৱাৰোঁ ন, ঘপককে। আকৌ হে, তেওঁ ধৰি মোক উঠাই দিব লাগিব, তেতিয়াহে মই পাৰোঁ। মানে আপোনা আঠ মাহৰ পৰা, আপোনাৰ অকনমান, মানে সেইখিনি অকমান, মানে হেল্প লাগিব আপোনাক। অকলে নোৱাৰিব মানে?
অ', অ' আৰু যে ভৰি ফুলিছিলে, আপোনাৰ, তেতিয়া আপোনাৰ কিবা বাঢ়িছিল নেকি, মানে? এই ব্লাড টেষ্ট কৰোঁতে
নাই চব টেষ্ট কৰিলো। মোক, নাই নাই মোক, মোৰ মানে হেৰি অ পেচম পেচমৰ মানে প্ৰটিন তেচটো কৰিছিলে কিবা সেইটো অতি আছিলে নৰ্মেল আছিলে মানে এইটো মোৰ ফ্লুইটটো বেছি গৈছিলে। পানীটো, পানীটো বেছি বডিৰ আ, মানে পানীওপ ধৰক আ, সে এইটো খোৱা পানীৰ লগত একো নহয় বুলি কৈছে। যিহেতু বেবী, বেবীৰ মানে এফেক্ট নকৰে, সেইটো পানী মোৰ দেহতহে পানীটো বেছি হৈছিলে। উম, সেইটো সুধি ল'লো আ ডক্টৰক তেখেত কৈছে একো নহয় কিছুমানৰ হয়। অ অ ই তেনেকুৱাই হ'ব মোৰো বাকী চব নৰ্মেল আছে। চব টেষ্ট কৰিলো তেতিয়া, কিন্তু এনেকুৱা একো প্ৰব্লেম নাপালো আৰু। খালি মানে হেই সেইখিনিয়ে অকমান হেৰি হ'ল আৰু। ঠিকে আছে আপুনি এবাৰ ডক্তৰৰ লগত কথা পাতিলে তেতিয়া গম পাব। কি হৈছে আপোনাক কথাখিনি কৈ দিলে তেওঁ সেইমতে আপোনাক চাব আৰু।
উম উম, নেক্সট ক'লে মই সেইখিনি কনচাল্ট কৰি ল'ব লাগিব তেওঁৰ লগত।
উম উম। ঠিক আছে বাৰু দিয়ক মই আ আকৌ ফোন কৰিম আপোনাক। অহ অহ